হেল্ল'
অ কি কৰি আছে বন্ধু
হেল্ল'
অ কি কৰি আছা
আৰে
শুনা পাইছা নে?
হেল্ল'
অ শুনা পাইছেনে?
আহ পাইছো পাইছো ক কি খবৰ?
এ এনে আছো আৰু তোৰ খবৰ ক
এ গৰম ভাই বিৰাত গৰম
অ গৰম বহুত দিছে বাপৰে কি কবি
ফালি দিছে গৰমে গুৱাহাটীত কেনে গৰম
গুৱাহাটীৰ কথা কি ক'ম আৰু এইফালে মানে গোটেই গাড়ীৰ ধোৱা তাৰপিছত এইফালে গৰম মান একদম থাকিব পৰা নে এনেকুৱা লাগিছে কাপোৰ খুলি কেনে পৰা বহি থাকিম আৰু পানীত পৰা গা গায়ে গোটেই পানীতে
তাকেইতো উ মইয়ো এই দিনত তিনিবাৰ মানো গা ধো উপায় নাই আৰু এই আৰু একদম মানে গাটো একদম ঘামি গ'লে একদম সেই হৈ যায় আঠা আঠা হৈ যায়। বহুত অসুবিধা সেই গৰমৰ দিন হ'ল খোৱা লোৱা
অ কি কিহেৰে ভাত খাইছে আজি কিহেৰে ভাত খালি
এ ভাত দালি, আলু, আলু পিটিকা এনেই এনেই আৰু
ৰাতিপুৱা মেগী খাইছিলোঁ তাৰ পিছত একো খোৱাই নাই এতিয়াহে ভাত খাওঁ
তাতে খোৱা নাই এতিয়ালৈকে
নাই ভোকে লগা নাছিলে ইমান গৰমত কি বহিব ইচ্ছা যায় নেকি?
সেইটো হয় অৱশ্যয়ে ঠিক আছে কিবা ব বনালি নে নাই কিবা?
মই একো বনোৱা নাই মায়ে বনাইছিলে তাকে খাম আৰু অলপ পাছত সেয়াই ভাবিছো আৰু কিবা বনালে ভাত আছে ভাত আছে চব্জি আছে তাৰপিছত তাৰপিছত এইফালে ভেন্দিৰ চব্জি আছে সেইবোৰেই
অ বঢ়িয়া
এই আমাৰতো পৰীক্ষা যে শেষ হ'ল ন
অ
তে মানে কি কেনেকুৱা লাগিল মানে পৰীক্ষা যে দিলি কেনেকুৱা গ'ল পৰীক্ষা?
পৰীক্ষা ঠিকে আছে আৰু ৰিজাল্ট দিলে গম পাম। তাকে ৰখি আছো আৰু
তাকে ঠিকে হ'ব ৰিজাল্টৌ কেতিয়াবা দিলে
কৰিয়াৰ
অ ফৰগ্ৰেড মই ভাবিছো ৰ কৰিম নে নাই কিন্তু মোৰ কৰিবলৈ ইমান এটা ইচ্ছা নাই আৰু
আহ কিবা বেলেগ কৰা মানে ভাবি আছা নে কি?
ভাবি আছোঁ এম কম কৰি ল বুলি
ডাইৰেকট এম কম মানে
অ এম কম এই ফৰ্থ ইয়েৰ টো কৰিলে চা যোনে মানে টিচাৰ হ'ব খোজে ন যো প্ৰফেচনেল খোজে, সিহঁতে হে কৰিব ফৰ্ট ইয়েৰ টো এতিয়া মই এইফালে নালাগে মই এইফালে টিচাৰ নকৰো মই এইফালে সেনেকোৱা নালাগে ত সেইকাৰণে মোৰ ইচ্ছাও নাই আৰু এইটো নতুনকে এয়া আনিছে এতিয়া কেনেকুৱা হ'ব টিচাৰ কেনেকুৱা লাগিব মানে চব কলেজতে এইটো কৰিব নোৱাৰে
অ
সেইটোয়ে কলেজৰ কেপাচিটি থাকিব লাগিব।
আহ সেইটো হয় আৰু আচে হ এইটো পৰা এটা সুবিধা হয় আৰু যদি কোনোবাই হেৰি দিয়ে কি কয় এ পি এইচ ডি কৰা মানে ম মাথা মাৰি আছে তেতিয়াহ'লে পি ডাইৰেক্ট কৰিব পাৰে পৰ্যেক্টো কৰি
তাকে পি এইচ ডি কৰি কিনে সিহঁতে তেতিয়া কলেজত মানে পঢ়াব পাৰিব স্কুলত পঢ়াব পাৰিব ন?
পাৰিব সেইটো আৰু পি এইচ ডি টো যদি জে আৰ এফ কোনোবাই ক্লিয়াৰ কৰি লয়। তেতিয়াতো মানে মান্থলি এটা ইমাওন্ট পাই থাকিব ন? এৰাওন্ড ফৰ্টি ছেভেন থাউজেণ্ড পাই এটা ফৰ্টি ছেভেন থাউজেণ্ডটো ৰিচাৰ্চৰ কাৰণে দিয়ে? এটো দাৰা কৰি থাকিব পাৰিব পি এইচ ডি টো এনে আগৰ দিন তাৰ পৰাই মানে এ এম কমটোও কৰি ল'ব পাৰিব কোনোবা কৰিলে।
উম আহ শুনা পাইছো
অ সেই সেনেকুৱা তাৰ মানে বস্তুটো সেইেনে যে যে মানে যাই মানে শিক্ষক হবাৰ ইচ্ছা আছে সিহঁতে মানে সেইটো লাইনত গ'লে আৰু ভাল
অ ত তই কি কৰিব বুলি ভাবিছা নেকি?
উম মই কৰিম বুলি ভাবিছো তো। নেটৰ কাৰণে প্ৰিপেয়াৰ কৰি আছো ন? তেতিয়া নেট দিব পাৰিম সেইটো হলে জে আৰ এফ ক্লিয়াৰ হলে হয় পি এইচ ডি টো পাৰিম।
বাকী এইকেইদিন এনে ক'তো ঘূৰিবলৈ যোৱা নাই ন?
নাই এ গৰমত ক'ত যাবি আৰু। মোৰ ঘৰত, ঘৰত থকাৰ সমান শান্তি নাই আৰু।
মই এনেই গৈছিলো পৰীক্ষা শেষ হ'ল বুলি। অলপমান এনে ওলাই গৈছিলো আৰু তেতিয়া নাই ভালে লাগিছে বেয়া লগা নাই বন্ধুকেইটাৰ লগত। আমাৰ কলেজৰে বন্ধু আৰু, সিহঁতৰ লগত গলো।
কত গলে?
এ কৰবাত এটা পাৰ্ক এটাত গৈছিলো ৰ, এই নামটো কিবা আছিলে? এই কিবা চৰাইঘাট লেক পাৰ্ক নেকি সেইটো।
আচ্ছা, অ চৰাইঘাট চৰাইজ নতুন কে বনাইছে।
অ নতুনকে বনাইছে তাতে কি ধুনীয়া মানে বঢ়িয়া লাগিছে যাই কেনে, বেয়া লাগা নাই।
অ যাৰ জাগাতো ভাল আছে, তাত ঠাণ্ডা ঠাণ্ডা বতাহ আহি থাকে ন।
অঁ ধুনীয়া বতাহ আহি থাকে, দেখাটো বঢ়িয়া মানে জেগাখিনি আৰু ইমান ধুনীয়া সজাইছে। বস্তু তাই বহুত আছে খেলা বস্তু।
অ কেনেকে আৰু নতুনকে বনাইছে সেইখন কথা কৈছ ন। অ অল এই যে কিন্ত কয় একদম যে কিবা মিউজিকেল যে কিবা সেই দিছে? মিউজিকেল কিবা দিছেটো তাত এইবাৰ সেই শব্দ উঠি থাকে যে কিবা হে কৰিলে। বজালে নেক অ অ অ অ।
অ অ আছে আছে, দেখিছো আহ দেখিছো দেখিছো। তই গৈছা নেকি? তই বেলেগ মানে কোনটো পাৰ্কত গৈছা তই?
নাই মোৰ পাৰ্কত এনেকে যোৱা নাই আৰু, মই এনে আৰু গম পাওঁ আৰু এইটো আৰু। মোবাইলত দেখা পাইছিলা ন, পাৰ্কত যাব নাই আৰু। কি নকৰিবি পাৰ্কত গৈ। কেনেকা টাইপৰ আৰু, গলেই আগতে দীঘলীপুখুৰী ফালে যোৱা আছিলে হয়। বতাহটো দি থাকে ন? তাকে আৰু বা এই দোকান চোকানৰ পৰা বা তোৰ পাণবজাৰৰ পিনে যাব পাৰি। কিতাপ -চিতাপ লাগি কিনিব লাগিলে।
অ এইটোটো হয়।
তাকে আৰু বাকি এতিয়া কি পঢ়িবি?
এতিয়া কি পঢ়িবি মানে সেইটোৱেটো আৰু ভাবি আছোঁ যে, মই এম কমটো মানে ৰেগুলাৰ কৰিব ইচ্ছা নাই আৰু। ভাবি আছো অপেনৰ পৰা কৰো নেকি, তেতিয়া হলে কামো কৰিব পাৰি আৰু সেইকাৰণে।
অ অপেনৰ পৰা হলেটো নেক্সট মন্থত অপেন দিব তোমাৰ এই জিয়ৰ নেট নেক্সট মন্থত অপেন দিব। আৰু যিটো সেই ইগনৰ আছে সেইটো অপেন দিব।
ইগনৰ ত' পোন্ধৰ তাৰিখৰলৈকে ডেট আছে দেখোন।
অহ।
এ শুন না হেৰি তোৰ সুধিব আছিলে যে, এই আমি যদি অপেনত যদি এপ্লাই কৰো তে কি মানে ডিগ্ৰী চাৰ্টিফিকেটটো হ'ব লাগিব তেতিয়াহে কৰিব পাৰিম নেকি? না আমাৰতো এতিয়ালৈকে ৰিজাল্ট দিয়াই নাই।
এ চাৰ্টিফিকেটটো লাগিছিলে নহলে
ফিফ্ট চেমৰ, ফিফ্ট চেমৰটো দি কিনে নহ'ব নেকি?
নাজানো নহয় কাৰণ কিছুমানৰ বেগো থাকি যাব পাৰে ন, বেগ থাকিলে কেনেকে কৰিব পাৰে এম কমটো তেনেকুৱা কথা হ'ব।
ফিফ্ট চেমটো তুমি ফিফ্ট চেমটোহে পাছ কৰা সেইতোৰহে প্ৰমাণ।
সেইটোতো হয়।
কা
এইটো কথা ঠিক কৈছা। মই তাকে ভাবি আছিলো মই অলপমান কনফিউজ আছো মানে এই বস্তুটো কেনেকা হ'ব। মই ভাবি এ পোন্ধৰ জুলাই লৈকে টাইম আছে, এইকেইদিনত মানে এতিয়া পৰ্টেলত অপেন আছে তাতে এপ্লাই হৈ আছে।
অ চাই তাকে চাই লোৱা কোনটো কৰা ইগনিত কৰা নে ইয়াত কৰা ইগনিত কৰিলে তাত এছাইনমেণ্ট দিব যাব লাগিব। আৰু ইগনি যদি কৰা কিবা কাৰণত আমাৰ কলেজতে কৰিব পাৰি
অ আমাৰ কলেজৰে চেণ্টাৰটো তাতে লৈছো।
অ তাত চেণ্টাৰ আছে ন কলেজত অ তাতে এছাইনমেণ্ট জমা দিব পাৰিবা।
কিন্তু এই আমাৰ কলেজতো আকৌ নটিচ দিলে ফৰ্থ চেমৰ কাৰণে। মই নটিচটো পঢ়িলো মানে কি পিডিএফ আছে কেইটামান পেজৰ নটিচ দিলে এতিয়া। এতিয়া মানে একদম পোৰা কনফিউজ আৰু যে কি কৰো মানে ফৰ্থ চেমৰ কাৰণ গুচি যাওঁ নেকি, ছেভেন চেমলে এইট চেমটো মানে ফৰ্থ ইয়াৰটো কৰি লওঁ নেকি।
উম। অৰ্ডাৰটো ইন জেনেৰেল যেনেকা হেনেই আৰু মানে কিবা মানে হেৰি দিব প্লাছ পইণ্ট আছে এ এক্স
অ এক্সচেপত সেইটো হ'লেই বেলেগ একো প্লাছ পইন্ট নাই।
বেলেগ প্লাছ পইণ্ট নাই, টিচাৰ অ সেইটোৱে বাকি চাইডে ইমান সেই নাই আৰু প্ৰয়োজন নাই এইটো। ইনফিউচাৰো মানে এ তেনেকা যে কিবা কামত আহিব মানে,
এইফালে ডিগ্ৰী টো নাহিব না যদি আকৌ ফৰ্থ ইয়াৰটো বহি লয় ডিগ্ৰী টো নাহিল বেলেগ কিবা চাকৰি কাৰণে এপ্লাই কৰিব নোৱাৰিলো।
ফৰ ইয়েৰ তো নকৰিলে।
অঁ।
টো নকৰিলে কোনো কথা নাই। চাকৰি চব চব পিনে কৰিব পাৰিবা চাপ'জ তুমি সিহত কৰা কি বুলি কয় চ চীত পঠোৱা বা মই প্ৰাইভেটত য'তে কি উলাও
নহয়, নহয় ফথ ইয়াৰটো যদি কৰো তেনেহলে মানে ডিগ্ৰীটো চাৰ্টিফিকেটটো নিদিব ন, তেতিয়া নিদিলে তেতিয়া বেলেগ চাকৰি কাৰণে এপ্লাই কৰিব নোৱাৰিম। য'ত,
দিব, দিব দিব চ ইয়াৰ চাগ দুখন, দুখন ডিগ্ৰী হ'ব চাগে মোৰ মতে হলে। এ, এখন চাগে তাৰ থাৰ্ড ইয়াৰ কমপ্লিট কৰা দিব আৰু এখন প্লাছ চাৰিখন বেলেগকৈ দিব। ছেভেন আৰু এইট চমটো থাকে। তেনেককাে কিবা কৰিব পাৰে। কাৰণ, কিছুমানতো লাগিব ন কিছুমান ম চাপজ মই দিম বুলি ভাবিলো কৰবাত ধৰ স থাৰ্ড ইয়াৰটো কৰি কেনে এয়া মোকতো তেনেকে বান্ধি থব নোৱাৰে ন সিহঁতে। মোৰতটো একদম হেই গ'ল মোৰ ৰেজি হৈ গ'ল যে মোৰ ফৰ্থ ইয়াৰ কৰিবই লাগিব। ফৰ্থ ইয়াৰ নকৰা আগতে মই ক'ত এপ্লাই কৰিব নোৱাৰিম। তাকে সেইকাৰণে দুখন, দুখন দিব লাগে মোৰ মতে। কলে
দিৱটো লাগে। তাকে আৰু এনেই তোৰ লগৰবোৰক সুধিছা নেকি সিহঁতে কি কৰিব?
কোনে হিৰকে কৰিব হিৰকে ফৰ্থ ইয়েৰ তো কৰিব।
অঁ, আচ্ছা বাকী আৰু কোনবোৰে বাকী যিসকলে আছে?
হা।
বাকী আৰু বাকী কেইজন আছে যে আমাৰ সিহঁতে কি কৰিব নেকি?
সংগীতা কৰিব তাৰপিছত আৰু বেলেগ বেলেগ নাজানো আৰু বেলেগ। কোনোবা কৰে যদি বৰ্তমান চবৰে মুডবোৰ চেঞ্জ হৈছে ন?
তাকে মোৰ চবে কনফিউজ হ'ব এই বস্তুটো নতুন আৰু কি?
নতুন, ততে কনফিউজ মানে কি কৰিব বোলে নিজৰে ৰাস্তা বন্ধ কৰিব নে কি কৰিব নে।
আমাৰ লগতে চব এক্সপেৰিমেণ্ট হয়, বেলেগ একো নহয়।
নাই আমি বুলি নহয়। জিঅ বা তোমাৰ যিটো সেই সিহঁতে নিজে কনফিউজ। সিহঁতো নিজৰে নিজৰ ৰোলবোৰ মানে হেৰি নাই ক্লিয়াৰিটি নাই।
সিহঁতে বস্তুটো এতিয়া মানে আনিব এতিয়া আনি কিনে নিজে আকৌ কনফিউজ হৈ যায়।
তাকে সিহঁতে নিজৰে মানে ক্লিয়াৰাটি নাই কি কৰিব কি নকৰি তানে ঠিক উম।
দেই ঠিকে আছে দে। দে, ঠিক আছে দে। পাছত ফোন কৰিম দে বাৰু পাছত। কথা পাতিম লগ হ'ব কেতিয়াবা।
অ, ঠিক আছে দে ঠিক আছে দে।